অ', ভাত খালে নে আপুনি?
খালো, খালো।
অ', কি দি, খালে কওঁকচোন।
এ চিকেন দি খালো, মানে চিকেন আজি মই ভূনা বনালো।
হয়, হয়।
অ', ভুনা দি খালো আৰু, এতিয়া মানে খাই কৰি লৈ মানে, বাচন-বৰ্তন কুতাইছো, ধুই কৰি মানে অকণ আজৰি হম আৰু, যিহেতু মানে, আজি দিনটো মানে মিস্ত্ৰী ঘৰত কাম কৰিছিল যে। কাম কৰা, কিনে মানে চাহ-তাহ দিয়া, ইটো সিটো দিয়া কৰোতে মানে, মোৰ অকমান কষ্ট হ'ল যে।
হয়, হয়।
কৰ কাম কৰিলে অকমান ভাগৰ লাগে দিয়াচোন, সেনে সোনকালে খাই দিলো মানে, এতিয়া খাই দি মানে অকমান জীয়াম আৰু বহিম। এতিয়াই নোশু মানে, এতিয়াতো শুলে মানে অকমান পিছতে এই সাৰ পালে মানে আকৌ, টোপনি নাহে যে, নাহা কাৰণে, মানে অকণমান অসুবিধা লাগে আৰু, সাৰ পোৱা পিছত, ৰাতিপুৱা উঠিবলৈ মন নাযায়, আকৌ পিছত যেতিয়া টোপনি আহে, এতিয়া কি কৰি আছা?
এতিয়া মই কি কৰিম আৰু, বা ল'ৰা ছোৱালী কেইটা সোৱাই লৈ লৈছো, টোপনি গৈছে যে ভাত এতিয়া খোৱাই বৈ ল'লোঁ দেৰিকে খাম, বতৰো বহুত গৰম হয়নে। এবাৰ বতৰৰ, হয়, হয়, এবাৰ বতৰৰ, আপুনি বতৰৰ ফল কঁঠাল খাইছে নে নাই?
কঁঠাল মানে খাইছো, ইমান ভাল পৈণত হোৱা নাই যে, সেইটোকাৰণে, মানে কঁঠাল খাইছোঁ যদিও, ভাল লগা নাই, কিবা কুমলীয়া কুমলীয়া নিচিনা লাগি আছে, আৰু এতিয়া তাতে, সাতৰ চোৱা নহয় জানো। অম্বুবাচী হৈ আছে, অম্বুবাচীৰ কাৰণে মানে
মা-কামাখ্যাত অম্বুবাচী হয়, হয়, মা-কামাখ্যাত অম্বুবাচী মেলা হৈ আছে, হয়নে?
হয়তো, কিয় নহয়।
আপুনি নাযায় নেকি, মই গৈ পোৱা নাই বাৰু আজিলৈ, যাম বুলি ভাবিছো।
এ নাযাও মানে, ল'ৰা-ছোৱালী কেইটাৰ পৰীক্ষা চলি আছে যে। সিহঁতক এৰি থৈতো মই যাব নোৱাৰোঁ।
কোন ক্লাছত ল'ৰা-ছোৱালী কেইটা?
অ', হয়তো আকৌ, পৰীক্ষা চলি থাকিলে যাম কেনেকে। এতিয়া যোৱাৰ লগে-লগে সিহঁতৰ মনটো মানে, ভাঙি যায়গৈ। পঢ়াৰ প্ৰতি মানে আগ্ৰহী নাইকিয়া হ'ব। ওচৰতে হোৱাহেঁতেন, ওচৰতে হোৱাহেঁতেন তেন মানে অ', তেতিয়া কোনো অসুবিধা নাছিল। এতিয়া আমি ইমানখিনি দূৰৰ পৰা গৈ, অম্বুবাচী মেলা চাই অহাৰ পিছত সিহঁতেও অকমান পঢ়িবলৈ টান পাব। নাই-নাই নপঢ়িব নহয়, সেই সেইটোকাৰণে মানে এতিয়া, সিহঁতৰ চোৱা, পৰীক্ষা উম। চলি আছে, আৰু সিহঁতৰ এই পৰীক্ষা মাজত লৈ যোৱাৰ লগে-লগে, সিহঁতৰ পঢ়াৰ প্ৰতি আগ্ৰহী নাইকিয়া হৈ যাবগৈ। সিহঁতৰ মনোযোগটোৱে নাইকিয়া হৈ যাবগৈ, সেইটো কাৰণে নাযাও দিয়া। তুমি যাবা নেকি?
মই যাম বুলি ভাবিছো, কিন্তু লগ নাই কাৰণে, মই নাযাও বুলি কৈ আছো। যদিহে উম, মেলা থকালৈকে যদি যাম বুলি কোনোবা কয়, মই মানে যদি পাওঁ তেতিয়া যাম আৰু, কিন্তু অকলে যাবলৈ বহুত বেয়া লাগে নহয় জানো? ভিৰ হয় যে।
ভিৰ হয়তো, এতিয়া অম্বুবাচী মেলাৰ মা, কামাখ্যাত কিমান ভিৰ।
হয়।
নাজানো, লাইন পাতি সোমাওতে দিনটো, মানে ফাৰ্ষ্ট টাইমে গৈ লাইন পাতোতে কেনেকুৱা কষ্ট হ'ব। আৰু ইমান গৰম পৰিছে নহয় জানো? গৰমৰ কাৰণে, এতিয়া সম্ভৱেই নহয়।
হয়, হয়।
যাম আৰু কেতিয়াবা, নহয় জানো? এইবছৰ যাব যাব নোৱাৰিলে, অহা বছৰতো যাব পাৰিম। কিবা এটা সুবিধা মিলাই যাম আৰু তেতিয় তেতিয়া, যাব মনতো যায়েই।
আপুনি ঠিকে কৈছে বাৰু, ময়ো ভাবি তেনেকে। হয়, কওঁকচোন?
পিছতে মানে ভাবিছিলো, মন্দিৰ দেওশাল মন্দিৰলৈ যাম বুলি ভাবি আছো। সিহঁতক লৈ পেলাই, গৰমৰ বন্ধ মাহতে, তেতিয়া মানে সিহঁতে কৈ আছে, বহুত দিন মানে যোৱা নাই যে, মন দেওশাললৈ।
হয়।
জাগিৰোডৰলৈ, যোৱা নাই সিহঁতে কৈ আছে। মা, ব'লাচোন অকণ যায় আহোঁ, দেওশাললৈ আমি ইমান দিন যোৱাই নাই। তুমি আৰু সদায় আমাক লৈ যাম, লৈ যাম, কৈ থাকা। কিন্তু এতিয়া আমাক কেতিয়া নিবা? সেইটো কাৰণে গৰমৰ বন্ধ যেতিয়া স্কুল বন্ধ হ'ব আমি যাও ব'লা, তালৈকে বুলি কৈছে।
অ, অ, অ, নাই আমি, যোৱাত দেৰি হ'ব, কাৰণ কি আমাৰ যিহেতু বছৰত আপোনাৰ, এমাহে বন্ধ পোৱা যায়। সেই, বন্ধটোতে ঘৰুৱা অলপ কাম বাকী আছে যে। সেইবোৰ কৰিব লাগিব, নহয় জানো? অ, আপোনাৰ ভালে হৈছে দিয়ক, আপোনাৰ ল'ৰা-ছোৱালীয়ে ডাঙৰ হ'ল আৰু। আপুনি ঘূৰি ফুৰিব ইচ্ছা কৰিলেও মানে কোনো বেয়া নাপায়। যাবতো দিম ন, হয়? এতিয়াই সুস্থ হৈ নাথাকোতে কেতিয়া ফুৰিব, নহয় জানো। ঠিকে কৈছে বাৰু আপুনি।
মানে এতিয়া ছোৱালীজনীয়ে মেট্ৰিক দিব নহয়, এনেও তাইক কৈছ মই মেট্ৰিকৰ আগতে বাৰু মই যামেই। তোমাৰ, তোমাক নিম বুলিয়ে কৈছো। তথাপি তাই কৈছে মা মইতো, মেট্ৰিক পৰীক্ষা লৈ এতিয়াও বহুত দিন আছে। সেইটো কাৰণে ব'লাচোন যাওঁ, একো নহয় ব'লা বুলি কৈছে আকৌ। ফুৰিও অহা হ'ব, মনটোও আমাৰ ভাল লাগিব। এনেকে কৈছে আৰু। তথাপি ভাবি চাও, কি কৰিব পাৰো? যে, সিহঁত এই, সিহঁতে ক'লে বুলি যে যাব লাগিব, সেইটোত কথা নহয় সেইটো কাৰণে ভাবিছো, কি কৰো সময়ে ক'ব নহয় জানো।
এতিয়া তুমি কি ৰান্ধিলা?
মই আজি কচু বনাইছিলো, চেনি কচু বুলি কয় যে। সেই সেইটো, বনাইছিলো কঠাল গুটিৰ সেইটোয়ে। তাৰ পিছত দালি বনাইছো, কণী অমলেট দিছো, বঙালী মেমেধু পিয়াজ এনেকে জলকীয়া কাটি লৈ, তাৰপিছত দালি আছে লগত লগত আপনাৰ আচাৰ দিছো
অ এই বঙালী ধুনীয়াতটো যে আমাৰ ধৰা গাঁৱলীয়া ভাষাত মেমেন্ধু বুলি কয় আ নহয় জানো সেই মানে পাতটো যে যেতিয়া মানে ধৰা আমি মাটিমাহৰ খাৰ বনাও যে খাৰ তৰকাৰি খাওঁ যে তাত যদ দি দিয়া যায় নহয় ইমানু ধুনীয়া মানে চেণ্ট এটা আহে সেই চেণ্টটোতে খাওঁ খাওঁ লাগে টকাই খিনি তোমালোকে দিয়া নে
দিও দিওঁ
দিয়া ন আৰু মানে খাই ভাল লাগে কিবা এটা ভাল পোৱা নে বেয়া পোৱা
ভালে পাও বাৰু
ভালে পোৱা
হয় এতিয়া বৰ্তমান আপুনি কি কৰি আছে কওকচোন
হে এতিয়া বৰ্তমান মই ফেনৰ তলত বহি আছো
হয় হয়
ভাত খাই লৈ মানে অকমান জীয়াইছো
হয় হয়
বাচন বৰ্তন কেইটাও ধুলো ধুই লৈ এতিয়া বহি আছো অলপ পিছত মানে অকমান খোজ কাঢ়িম বাহিৰত ভাত কেইটা হজম হবলৈতো মোৰ দুটা
অ লৰাৰে নে ছোৱালী
না নাই ছোৱালী এজনী ল'ৰা এটা তোমা
মো ছোৱালীয়ে তিনজনী
কিমান ডাঙৰ হৈছে
অ এজনী এইটত পঢ়িছে এজনী ছেভেনত পঢ়িছে এজনী ছিক্সত পঢ়িছে
হয় নেকি
হয় হয়
সৰু হৈ আছে ন
হয় হয় হয় অলপটো জানা বুজা হৈছে আৰু
অ
চৰকাৰী স্কুলতে দিছো
চকাই স্কুলত
হয় হয়
চোৱা আচলতে চকাই স্কুলত পঢ়ুৱাটো একো বেয়া কথা নহয়
হয়
আমাৰ মানুহে ভুল কৰে প্ৰাইভেট স্কুলত দিলে ল'ৰা ছোৱালী ভাল হয় বুলি কয় কিন্তু সেইটো নহয় চৰকাৰী স্কুলত দিলেও ল'ৰা ছোৱালী ভাল হয় কিয় গ প্ৰথম কথা থা হ'ল গাৰ্জেন গাৰ্জেন ভাল হলে গাৰ্জেনটোৱে কনচিয়াছ থাকিলে ল'ৰা ছোৱালী এনে পঢ়িব পাৰিব পঢ়া শুনাত হও পা যদি সিহঁতক আমি ঠিককৈ লৈ যাও কিয় তেওঁলোকে পঢ়িব নোৱাৰিব নিশ্চয় পাৰিব
ঠিকে কৈছে আপুনি
অ তুমি চৰকাই স্কুলত দিছা আ মোৰতো ল'ৰা ছোৱালী দুটা চৰকাই স্কুলৰ পা চৰকাৰী স্কুলৰ পৰাই পাছ কৰিছে
হয়, হয়, হয়। আজি গৰম বতৰৰ যদিও বৰষুণ অহা নাই বতৰতো ডাৱৰিয়াৰ নিচিনা খেনে কৰি, কিন্তু গৰমতটো বহুত পৰিছে নহয় জানোঁ। তাকে বোলোঁ।
তাকেইতো গৰমৰ কাৰনে এতিয়া আৰু জুন, জুলাই, জুন মাহতে ইমান গৰম জুলাই মাহতো আৰু বেছি গৰম হ'ব। জুলাইতকৈ মই বেছি আগষ্ট মাহতহে গৰম পাওঁ। মানে জুলাইটোত ইমান গৰমতটো পাওঁ যদিওঁ। কিন্তু, আগষ্টত গৰমতটো বেছি বেছি লাগে।
হয়। ঠিকে কৈছে আপুনি তাৰপিছত শেষও। এতিয়া মই বিচনাখনতে কনটো লাৰি আছোঁ। গৈছিলোঁ মা কৈছিলোঁ হয়। তাৰপিছত আৰু অলপ আজি চিলাইৰ কাম আছে যে চিলাই কাম খিনি কৰিম বুলি ভাবিছোঁ আৰু
অ' চিলাইৰ কাম মইয়ো কৰি ভাল পাওঁ। মই মানে কিছুমান বস্তু হাতেৰে চিলাই কৰোঁ, মানে চাদৰ মেখেলা বিলাক প্ৰায় মই হাত চিলাই দিয়েই পিন্ধো। মই ইমান মানে মেচিনত দি নাথাকোঁ। কাইলৈ এতিয়া আমাৰ কিছুমান বস্তু আগৰ দিনৰ মানুহেটো হাত চিলাই কৰিয়ে পিন্ধিছিল নহয় জানোঁ। মেচিন চিলাই বুলি পেলাই কথাই নাছিলে। সেইটো কাৰণে মানে এতিয়া, মই আগৰ পৰাই মানে হাত চিলাই কৰি পিন্ধো যে সেইটো কাৰণে প্ৰায় মই হাতৰে চিলাওঁ। তুমি মেচিনত চিলোৱা?
মেচিনতো চিলাওঁ, হাতেৰেও চিলাওঁ আৰু বেলেগ দৰ্জিবোৰ আছে যে সিহঁতৰ দুই তিনি খন ধুকাই গৈছে। সিহঁতক সুধিলে হ'ল, তহঁতে কেইতাৰিখে দিব পাৰিবি যোনটোৱে মোক আগত দিয়ে। সেই টোকে মই দিওঁ। আজিকালি মেচিন চিলাই বিলাকৰ দামো বেছি হ'লে, গুলীৰ দাম বাঢ়িছে। বেজি দাম বাঢ়িছে, যে সেইকাৰণে দ দৰ্জি খিনিও দাম বেছিকে লয়।
আৰু এটা কথা চাবাচোন। আহ দৰ্জি তাত তুমি যেতিয়া কাপোৰটো লৈ যোৱা নহয়। তেওঁলোকে যদি কয় উম, এ দুদিনৰ পিছত দিম। তুমি দুদিনৰ পিছত আনিব যাবাচোন দিয়ে নে বাৰু?
নাই নোৱাৰে চোচৰা থাকে, পইচাটো কেতিয়াও এডভান্স দি ল'ব নালাগে।
অহ' মোৰ তেনেকুৱা কেইবাৰো কৰিছে। সেইটো কাৰণে মই মানে নিদিয়াই হৈছো দৰ্জিক। মানে নিজে চিলাই থাকোঁ।
আমাৰ এইটো হেণ্ড মেচিন হে ভৰিয়ডৰা মেচিন আমাৰ কাৰেণ্টৰ লাইট বিজুলী বাতিৰ লেচিন মেচিন নহয় বাৰু। ল'ম বুলি ভাবি আছোঁ। কেতিয়া লওঁ বাৰু? বা নললেওঁ কথা নাই এইটো মেচ মেচিনতে চলি যায় আৰু মেচিন টো উলিয়াই পেলাই আৰু কেইদিনমান থৈ দিলে দজাম লাগে এনে এনে মানে ঘৰত আপোনাৰ ব্যৱহাৰ কৰি থাকিব লাগিব।
সেইটো হয়। মেচিন বিলাক বা যিকোনো মেচিনে অকল যে আমাৰ চিলাই মেচিনে যিয়ে নহয়, অন্যান্য মেচিন